অ শুনিছো শুনিছো এক
অ কোৱা? ভালে ভালে তোমাৰ।
ভাল ভাল ভাল।
অ কি কৰি আছা?
এনেই আছো এনেই আছো। তুমি?
নাই খোৱা ৰ'বা। তুমি?
নাই খোৱা নাই খোৱা বনাই আছে। পিছে আজি কোনটো বিষয়ত আলোচনা কৰিবা?
আজি আমি ক্ৰিকেটৰ বিষয়ে অলপ অকণমান আলোচনা কৰিব পাৰো।
অ ভাল বুজিছা। এনেই- আহ কি জানা এনেকে ক্ৰিকেট কেতিয়া কি হৈছে কি মানে কেনেকুৱা কি? ক্ৰিকেট খেলি ভাল পোৱা নে নাই?
হয় হয়। মোৰ ভাল পোৱাৰ খেলৰ ভিতৰত মোৰ ক্ৰিকেটেই
হয় হয়। ক্ৰিকেট তো ত' সকলোৱে টো খেলে। অ শুনি আছো।
হয়।
ক্ৰিকেট টো সকলোৱে খেলে চব ত সৰুৱে মানে এটা সকলোৱে খেলে সৰুৰ পৰাই খেলে ক্ৰিকেট। এনেই তুমি জানা নেকি ক্ৰিকেটৰ এতিয়া অধিনায়ক কোনে?
কি কৈছে?
ক্ৰিকেট খেলৰ এতিয়া ক্ৰিকেটৰ মানে বৰ্তমান মানে ভাৰতৰ অধিনায়ক- কোন ক্ৰিকেটৰ?
আপোনাৰ মাতটো ফাচি ফাচ-
অ শুনিছো। হেল্ল' ক্ৰিকে অ শুনিছো শুনিছো শুনিছো। শুনি শুনিছো। এনে নে তুমি জানা জানা কি নাই মানে ক্ৰিকেটৰ এতিয়া অধিনায়ক কোনে হয়? ভাৰতৰ।
অ ক্ৰিকেট বুলি ক'লে আমি খেলটো- ক্ৰিকেট বুলি ক'লে আমি সাধাৰণতে খেলকে বুজো আৰু। গতিকে আ আমি খেল সকলোৱে খেলিব লাগে আৰু খেল খেলিলে আমাৰ যিটো আমাৰ শৰীৰ ব্যায়াম বা শৰীৰৰ যিটো চলাচল তেতিয়াহে আমাৰ ভাল হৈ থাকিব আমি খেলা ধূলা কৰিলে হে।
উম' হয় ঠিকেই কৈছা, ঠিকেই কৈছা।
গতিকে আমি সকলোৱে ক্ৰিকেট হওক বা অন্য ধৰণৰ খেলবোৰ আমি খেলিব লাগে।
উম, ঠিকেই কৈছা তুমি। মানে ক্ৰিকেট হেৰি, অঁ কোৱাচোন?
আপোনাৰ এনেই ভাল পোৱা খেল কোন বিধ?
মই এনেইটো ক্ৰিকেটে বেছি ভাল পাওঁ এতিয়া। সৰু পৰা ত' মানে বেছি আৰু ভাল পোৱা খেলবিধ ক্ৰিকেট।
হয়।
সেইটো মানে ক্ৰিকেট, ক্ৰিকেটৰ অ কোৱাচোন।
অ বৰ্তমান আমি চাবলৈ গলে অ ক্ৰিকেটে আমাক অ বা ক্ৰিকেটৰ দ্বাৰাই আমাৰ অ ক্ৰিকেট খেলৰ দ্বাৰাই আমাৰ ইহঁতক ভাৰতখনে বহুগুণে আ কিছুমান দিশত আগুৱাই যাবলৈ সক্ষম হৈছে। বা বিশ্বৰ আগত চিনাকি হবলৈ সক্ষম হৈছে।
হয়, হয়। ঠিকে কৈছা, ঠিকে কৈছা তই। কাৰণ এতিয়াতো ক্ৰিকেটৰ জৰিয়তে বহুত বহুত ক্ষেত্ৰত ভাৰতে এতিয়া মানে আৰ্থিক উন্ন মানে অৰ্থ উপাৰ্জনো কৰি আছে এতিয়া। টকা বহুত খিনিও হে কৰি আছে।
হয়, হয়। ক্ৰিকেটৰ দ্বাৰা বহুতো অৰ্থ টকা পইচা হে কৰি আছে আৰু।
হয়, এনে তোমাৰ এনে ক্ৰিকেটৰ ভাল মানে নিজৰ পচন্দৰ খেলুৱৈ কোন জন এনে?
অ খেলুৱৈ বুলি ক'লে আৰু মোৰ বহুতো ভাল লগা খেলুৱৈ বহুতো আছে। এনেকৈ মই নাম নলওঁ বাৰু। অ। গতিকে বা আমি আ উঠি অহা বা বৰ্তমান আমাৰ আ যিবোৰ খেলুৱৈ খেলুৱৈৰ সংখ্যাও আমি বাঢ়িবলৈ দেখা পাইছো। হয় যাৰ ফলত আমাৰ টিমবোৰত বা আমাৰ যিটো আমাৰ দল থাকে সেইটোত আমাৰ ব হু সংখ্যাক আমাৰ লৰা ছোৱালীয়ে এইবোৰত স্থান পাব। পৰা নাই বৰ্তমান। গতিকে আ ক'বলৈ গলে আমি আ এতিয়া আমাৰ যিটো আমাৰ কম্পিটিচনৰ যোগ হেন হৈছে। যে মই ইয়াতকৈ আকৌ ভাল কৰিম যে মই অ সেইটো ল'ৰাতকৈ মই আৰু তাতকৈ বেছি আৰু ভাল হ'বলৈ চেষ্টা কৰিম বা ভাল হ'ম। তেনেকুৱা আমাৰ প্ৰতিযোগিতাৰ যুগ চলি আছে আমাৰ বৰ্তমান কবলৈ গলে।
ঠিকেই কৈছা। ক্ৰিকেটটো এতিয়াতো সকলো ভাৰততো সকলো সকলোৱে খেলে এতিয়া জানাই চোন। সকলোৱে খেলে ক্ৰিকেট। ভাৰততো ক্ৰিকেটটো বহুত বেছি মানে জন প্ৰিয় এটা জনপ্ৰিয় মানে
অ। আপুনি এনে কওঁকচোন যে আমাৰ ক্ৰিকেট কেনেকৈ আমাৰ আৰু আগবাঢ়িছে বৰ্ত কিমান সময়ত
এইটোৱেইটো। সকলোৱে ক্ৰিকেট একাডেমি সকলো ঠাইতে দেখা দেখা পোৱা যায় অসমৰো অসমক বেছিকে ক্ৰিকেটোয়ে বহুত বেছি খেলে। সৰুৰ পৰাই সেইটোকে বহুত অনুশীলন বহুতো দেখা যায় ক্ৰিকেট ত'মানে বহুত বেছি এতিয়া ভাৰতবৰ্ষত মানে যিকোনো খেলৰ ভিতৰত ক্ৰিকেটটোৱে খুব মানে এতিয়া বহুত অগ্ৰাধিকাৰ লাভ কৰিছে বেছি ভাগ বাকী খেলত বাকী খেলত কৈও
হয়- হয় তে চাবলৈ গলে আমাৰ যিখন দুইহেজাৰ তেইশৰ যিখন ৱৰ্ল্ড কাপ আছিল সেই সেইখন আমি জি- জিকিবৰ অৱস্থা লৈ আমি ঢাল খাই আহিছিলো কিন্তু আমি দুৰ্ভাগ্য বশত আমি সেইখন জিকিব নোৱাৰিলো যে প্ৰতিখন অ খেল জিকি- জিকি আমি অন্তিম খন খেল হাৰিলো আৰু হয় আমি ইয়াৰ মাজত আমি এইটোৱে বুজো যে আমি ভালতকৈ আৰু ভাল হ'ব লাগিব যে আমি ভাবিব লাগিব যে মোতকেও আৰু কোনোবা আন ভাল আছে। আমি সেইটো আমি বিচাৰ কৰি নিজৰ যাতে আমি আনতকৈ ভাল হব বাৰু আৰ আৰু সেইটো আমি সকলোৱে চেষ্টা কৰাটো আমি আৰ দৰকাৰ।
হয়-হয়- হয় ঠিকে কৈছে কাৰণ উম অনুশীলনটো বহুত দৰকাৰ হয়। যে কিটো মানে সেই কৰিব নালাগে যে, মই ভা বা সেই মুতছেও বহুত আছে আৰু ত' মানে কি অনুমানটো সদায় দৰকাৰ
হয়
তেতিয়াই মানে যা এতিয়াও এনে ক্ৰিকেটো গোতেই গেমতে হাৰা-জিকা টো থাক টো একো নাই। কিন্তু, এৰ ভাল মানে ভালে লাগে যিকোনো মানে যিকোনো খেল বা যিকোনো হলে খেলৰ সেই অনু
হয়, খেলতটো হৰা -জিকা হবয়ে। কিন্তু, আমি হয় অহ খেল বুলি ক'লে আমাৰ যিহেতু এইটো আমাৰ দেহবোৰ উপচি পৰে এক আনন্দৰে হয়, গতিকে আমি খেল আমি সকলোৱে খেলাটো অহ উচিত।
হয়- হয় অত্যন্ত জৰুৰী মানে আৰু কি আৰু অ', যদি ক'ব লগা এজন সৰু ল'ৰাইও স্কুলৰ পৰা আহি কিনেও মানে বেছিভাগ ত' এনেকুৱা খেলতে ক্ৰিকেট চিকেট এইবোৰ খেলা দেখাই পোৱা যায়।
লগতে আমাৰ হাহ কি বুলি কয় অহ, যোৱা দুবছৰ বা অ দুবছৰ বা তিনি বছৰ ধৰি আমাৰ বৰ বৰ্তমান ভাৰতত বিভিন্ন ধৰণৰ যিবিলাক ট্ৰফি ক্ৰিকেটৰ সেইবিলাক আনিবলৈ আমাৰ সক্ষম হৈছে আমাৰ খেলুৱৈ বিলাকে।
হয়-হয়-হয়- হয় ঠিকে কৈছা
হয়, আৰু লগতে আমি খেলুৱৈসকলক আৰু যাতে তেওঁলোকে শিক্ষা দিলে বা খেলিব পাৰে আমি তাৰ বাবে আমি সকলোৱে অহ তেওঁলোকক ভালদৰে আমিতে তেওঁলোকে খেলিব পাৰে তাৰ বাবে আমি অহ কামনা কৰিব লাগিব আৰু লগতে আমিও যিবোৰ দিশত আৰু আমি অহ আগ্ৰহ সেইবোৰ যাতে কৰি আমি যাতে আৰু আহ খেল হওক বা অন্য ধৰণৰ আহ
অন্য ধৰণৰ কাম বোৰে হল। সে হওঁক সেইবোৰ আমি সকলোৱে কৰি জীৱনটো যাতে আগ আগুৱাই নিব পাৰো সেইটো আমি সকলোৱে চেষ্টা কৰিব লাগে।
উম, ঠিকে কৈছা হয় আৰু তুমি ঠিক কৈছা এইটো কাৰন ক্ৰিকটৰ বহুতো মানে আজিকালি বহুতো মানে ধৰা নতুন প্ৰজন্ম বহুতো মানে এতিয়া ভাল মানে কৈ ন মানে কিছুমানটো খেলিব নোৱাৰে। বা মানে কিছুমানে অনাতনৰ ভাৱে সেই ক্ৰিকেট খেলিব নোৱাৰে ত' সেইখিনি বহুতনে কিছুমানে সহায় কৰে দেখ- খা যায় ত সেইজন ল'ৰা আজি মানে মানে সেই ল'ৰাজনে বহুত খিনি কৰি মানে ক্ৰিকেট খেলি কিনে বহুত নাম নাম বহুত খিনি ভাৰতৰ কাৰণেও নাম আজিকালি বহুত ক সেই ক কমাইছে আৰু।
হয়, হয়। বৰ্তমান সময়ত চাবলৈ গ'লে আমাৰ ক্ৰিকেটো বহু গুণে আগবাঢ়িছে আমাৰ ভাৰতৰ ক্ষেত্ৰত ক'বলৈ গ'ল- ভাৰতৰ আমাৰ খেলুৱৈসকলে ক্ৰিকেটক বহু গুণে আগবঢ়ো আগবঢ়াই লৈ গৈছে। লগতে আমাৰ আহ উঠি অহা নৱপ্ৰজ- প্ৰজন্মই হওক বা সৰু ল'ৰা-ছোৱালী পৰা আদি কৰি আমাৰ সকলোৱে ক্ৰিকেট কি বস্তু বৰ্ত- বৰ্তমান ভালদৰে বুজি পোৱা হৈছে বা তেওঁলোক আহ বা আমাৰ খেলুৱৈসকলকো- যিবোৰ আহ দুখীয়া ঘৰৰ পৰা আহ গৈ আহ তেওঁলোকে খেল ভালদৰে প্ৰদৰ্শন কৰি নিজকে চিনাকি দিয়া দিয়াৰ লগতে আমাৰ ভাৰতকো চিনাকি কৰি দিছে। আমি সেইবোৰো দেখিবলৈ পোৱা গৈছে।
ইয়াটো এতিয়াতো মানু জনপ্ৰিয় আৰু খুব মানে সকলোৱে চাই আৰু যিমানে মানে আটো ক'ব। অ ভাৰত পাকিস্তানতো মেটছ মানে হ'লে, তো শখ সকলে মানে বহুত বহুত আগ্ৰহেৰে সেইখন মেটছখনটো ভালে ক
হয় হয় হয়।
ক্ৰিকেট পোন প্ৰথমে যিহেতু হয় কওকচোন।
তাত মানে কি আৰু যদি কেতিয়াবা ফাই খন মানে ৱৰ্ল্ড কাপৰ ফাইনেল মেচছ যদি ইণ্ডিয়াানে ভাৰতৰ হয় তেতিয়াতো বহুত মানুহেতো চোৱা দেখাই পোৱা যায়। ৰাস্তাৰ মাজতো টিভি লৈ কিনে এনেকুৱা চোৱা দে দেখা পোৱা যায়।
হয় হয়। লগতে আমাৰ যিখন আহিবলগীয়া দুহেজাৰ সাতাইশৰ ৱৰ্ল্ড কাপ আছে সেইখনত যাতে আমাৰ খেলুৱৈসকলে ভালদৰে আৰু প্ৰদৰ্শন কৰিব পাৰে, তাৰ বাবে আমি সকলোৱে অ কামনা কৰিব লাগে আৰু।
ঠিকেই কৈছা ঠিকেই কৈছা। ঠিক আছে দিয়া ভালে লাগিল তোমাল লগৰ কথা পাতি আজি।
ভাল লাগিল বহুতো কথা নজনা কথা জানিব পাৰিলো।
ঠিকে পিছত আৰু কথা পাতিম।
হয় হয় ঠিক আছে দিয়ক উম।